হেল্ল' হেল্ল'। হেল্ল'। হেল্ল'।
হা।
শুনিছনে?
হয় অহ শুনিছো।
অহ'।
কি কৰিছ এ সমানে কৈছ এ আছো দেই দোকানতে। দোকানত আছোঁ।
অ', অ', মই চাহ খাই আছিলো।
অ, খবৰ খাতি ভাল?
খবৰ খাতি আছোঁ আৰু দে।
অ', অ', মোৰ ভালেই।
অহ' তাকে। এই হেৰি যে কি বুলি কয় চুলি তুলিবোৰ ইমান পৰিছে কিবা যত্ন লৈছ নাই গৰমত মান
চুলি, মোৰো হৈছে চুলি কথা নক নকবি আৰু যত্ন মানে কি আমাৰ ঘৰত এ এতিয়া হেৰী আছে নহয় জবা ফুল। না একে পুৰা পিয়ৰটো আৰু। এইটো ৰঙা জবা। কাতো ল'ব লাগে হেৰি কৰি পেলাই পিচি পেলাই তাৰ পিছত আকৌ হ ৰি তাৰ পাতটো ল'ব পাৰি অ, অকমান কমে, আৰু হেৰি দিব পাৰ, এলভেৰা জেলটো যে। এ এল'ভেৰা জেলটো দিব পাৰ, তাত ই ভিটামিন কেপচুল। যে সেইটো সেইটো দিব পাৰ। অ, সেনেকে মিক্সিত মানে গোটেইখিনি পাত ফুল যিখিনি কুমলীয়া অংশ হয়। কেঁচাটো পিয়ৰটো হলেতটো বেছি ভাল নহলে আকৌ এটা হেৰি কিউব এটা কিনিব পাৰে নহয় এ লোভেৰা জেল সেইটোও দিব পাৰো তাত সেনেকে ললে চুলি ত এসপ্তাহ মান লগা মানে এসপ্তাহত দুদিন তিন দিন মান লগাব লাগে।
তাকে ইমান কৰিছে চুলিবোৰ মানে।
মোৰ বহুত চুলি খছে আধা নাইকিয়া হল মই সেইকাৰণে কাটিও দিলো চুলি খিনি অলপ।
মোৰ দিয়া হেৰি কেইদিনাখন হেয় আমলখি চামলখি আনি। ক'লা ঘহিছো হ'লেও
অ, মানে আমলখিটোও বহুত ভাল দেই আমলখি এতিয়া ইমান পোৱা নাযায়। সেই কাৰণে হে কিন্তু আমলখিটো লগ আমলখি আৰু শিলিখাটো মিক্স কৰি মানে লগালে
মই আকৌ মিথি গুটিটো পিচি পেলাই শুকানে গুড়া কৰি
অ
তেনেকে কৈছিলো
হ
মিঠি গুটিটোয়ে নাৰিকল তেলে আমলখি এনেকে মিক্স কৰি পেলাই নাৰ নাৰিকল কল তেল আৰু মিথি গুটি পিচি নাৰিকল তেলৰ লগত মিক্স কৰি পেলাই, তেনেকেই কৰিছিলো তাৰ পিছত আকৌ। এই নাৰিকল তেল মিথি গুটি এনেকে আমলখি এনেকে মিক্স কৰি পেলাইয়ো
উম
লগাই আছিলো এতিয়া গৰম কৰি পেলাইেই টো তেল আমলখি দিয়া তোত গৰম কৰিছো আৰু
অ
অ ইমান উফী হৈছে মোৰ এতিয়া
অ হয় মোৰো উফি বহুত বাৰু উফিটো মোৰ বহুত বেছি কিন্তু এতিয়া কি কৰিলে ভাল হ'ব জানো চুলি কেইডালক লৈ মানে যত্ন কৰিব সময় নোপোৱা হৈছো কৰিবতো লাগে আগত কৰিছিলো আগতে যে পুষ্প সেনাতো পুষ্প সেনাটো লগাও তাৰ লগত মই হেৰি দিওঁ এ কি কয় এইটো পাত অ ফুল আৰু পাতটো দি দিওঁ জবা ফুলৰ এল'ভেৰা দিও তেনেকে কৰি কিবা কিবি কৰিছিলো এতিয়া মানে দোকান এখন খোলাৰ পৰা অকমান
এ উফিটো হেৰি মই দি পেলাই ভাল পাইছোঁ, এ নেমু টেঙা যে
নেমু টেঙাটো কৰি দিছ নেকি?
নহয় নহয়, হেৰি উফিটো মানে মোৰ ভাল হৈছে, নেমু টেঙাটো সানি পেলাই অলপ সময় থৈ দিবিচোন মূৰত ৰত।
হয় নেকি, নে-নে চুলি তুলি নসৰে নহয়?
নসৰে, সেইটো ভালহে, নেমু দিয়ে মূৰত।
ভাল, পিয়াঁজ দিব লাগে।
উম, পিয়াজ দিলেতো চুলি গজেও, চুলি নাইকিয়া মূৰটো পিয়াজৰ ৰস লগাই থাকিলে চুলি গজ জি যাই।
কিন্তু মই গোন্ধটোৰ কাৰণে বেয়া পাওঁ যে।
উম।
উম, হেৰি কৰি পেলাই লগাব, মানে দুদিনমান লগাইছিলোঁ গোন্ধটোৰ কাৰণে মই খুব বেছি বেয়া পাওঁ মানে। তাৰপিছত আকৌ হেৰিটো লগাব পৰা যায় এইটো, অ' অংকিতাহঁতৰ ঘৰত মিক
এই বাজাজ তেলটো যে, অ', সেইটোৰ লগত মিক্স কৰি নহ'লে কণী চণী এনেকে মিক্স কৰি পেলাই লগাবি চোন।
এই গোন্ধটো বেয়া পাওঁ যে, সেইকাৰণেহে।
গোন্ধতো বহুত বেয়া পাওঁ। অ', তাতে এনেই গোন্ধটো বেয়া পাওঁ, আকৌ মূৰত লৈ পেলাই অলপ সময় থাকি ব মানে নোৱাৰি আৰু, অতি নহ'লেও কমেও তোৰ দুঘণ্টা-দেৰঘণ্টা সময় লগাই থাকিব লাগিব, লগতেতো ধুই বও নহ'ব, হয়নে? সেইটোকাৰণে মানে অকমান প্ৰব্লেম এটা হয়। তাৰপিছত আকৌ হেৰি এ মাজতে হেৰি কৰিছিলো নহয় ইয়াত অনলাইনত অনিয়ন অইল
অ অ সেইটো তেলো কিন্তু ভাল আছিল মই আমাৰ এই লগাইছিলো নহয় চুলি কিন্তু গজিলে বহুত অনিয়নটো
মোৰ ভাল হৈছিলে দু মই মানে দুবাৰ নে থাকিলে দিম যায় নহয় দুটা আনিলে চেম্পু এটা তেল এটা এ আনিছিলো বহুত মানে কি লগাই ভালো পাইছিলো তাৰপিছত আকৌ নানা হলো নানা হলো মানে চেম্পুটো ঠিকেই গোন্ধ তেলটো গোন্ধটো বেয়া পাওঁ মই
মই আকৌ এইেইটো গোন্ধটো ইমান বেয়া নাপাওঁ হ ভালেই পাইছো ৰো
ন
মনো কিন্তু চলি বহুত আ আহিল দেই বহুত আহিল তা তেতিয়া সৰুতে চুলিয়ে নাছিলে নহয়
অ, অ',
এতিয়া কিন্তু চুলিখিনি বহুত আহি গৈছে, অ' সেইটো বস্তুটো ভাল আছিলে।
উ'ম, এনেকে ঘৰুৱা মানে কি কিনি? প্ৰায়ে এইবিলাকত কেমিকেল বহুত মিক্স থাকে ন।
আৰু তাতে কি হয়, এতিয়া আমি অ', স্কুটি লৈ ডেইলি অহা যোৱা কৰিব লাগে যে সেইটো কাৰণে চুলিবোৰ মানে ফাটেও বতাহত গম পাইছ না।
উ'ম মোৰ চুলি ফাটিছে। সৰিছে অৱস্থাই নাই আগৰ যিমান আগৰ যিমান চুলি উম।
অ', স্কুটি হেলমেট পিন্ধো কাৰণে অ'।
কেনেকুৱা খজুতি উঠে হয়নে।
হেলমেটটো পিন্ধি পেলাই চলাও যে একে গোটেই চুলিখিনি গাপ লগা নিচিনা হৈ গৈছেগে অ।
সেইটোয়ে আজিকালি আকৌ হেলমেট নিপিন্ধিলেও নহয় নহয়। এতিয়া পিন্ধিলে চুলি খিনিৰ কাৰণে বাৰু ঠিকে আছে। পিন্ধিলে বেয়া কিন্তু এতিয়া হেলমেট নিপিন্ধিলেতো পুলিচে ধৰিলেই যে কিমান কি কথা ফাইন ভৰিব লাগিব।
এহেজাৰ, এহেজাৰ ফাইন অ'।
অ, কালিহে আমাৰ ওচৰ ল'ৰা এটাক হেলমেট পিন্ধা নাছিলে। সেয়া আৰু এটা ক আৰু এটা হেৰি কৈছিলে আমাৰ যিনে কৈছিলে আৰু হেৰি কৰিব লাগে নৰসিংহ পাতটো যে নৰসিংহ পাততো ধুনীয়াকে ছিগি আনি পেলাই ধুনীয়াকে হেৰি কৰিব লাগে তেল অলপ গৰমাব লাগে। এই মানে নাই নাৰিকল তেল, নাৰিকল তেলখিনি কেৰাহীত পুৰা মানে উতলাব লাগে সেই পাত নৰসিংহ পাত খিনি দি পেলাই নৰ সেই যেতিয়া অকণমান ক'লা পৰি পেলাই হেৰি হৈ যাব নহয় সেই তেলটো টেমাত টেমাত ভৰাই থৈ দিব লাগে।
অ'নৰসিংহৰ পাতটোৰ স'তে তেলখিনি একে লগে আৰু।
পুৰা গৰম কৰি পেলাই মানে উতলাই দিব লাগে আৰু অ' তেতিয়া পাতটো পাততো কলা হৈ যাব ন। তাৰপিছত হেৰি কৰিব লাগে, সেইয়েহে তেলটো ঠাণ্ডা কৰি টেমাত ভৰাই ললে। সেইটো লগাই থাকিব লাগে কিন্তু নিজে লগালে গুৰিটোত ইমান ভালকে নালাগে। অ, অ, বেলেগ এজনী ধৰিলোৱা বহি লগাই পেলাই এইখিনি মোক লগাই দিয়চোন ধুনীয়াকে চুলি গুৰিত লগাকে, সেই সেইটো বস্তু লগা গালেও বহুত ভাল কি?
আকৌ তিলৰ তেলতটোও ভাল নহয় তিলৰ তেলতো এতিয়া পাবলৈ নাই যে মই নেপাওৱে দোকানত বিচাৰি।
অ', তিলৰ তেলটো হেৰিত পোৱা যায় নহয় বজাৰত। মায়া বজাৰৰ যিবিলাক হেৰি দোকান থাকে।
অ'।
এ পূজা সামগ্ৰী কিবা দোকান থাকে
অ, অ, অ।
পোৱা যায় তিলৰ তেলটো আক ষ্টেচনাৰী দোকানত কিছুমানত ৰাখি
পোৱা যায় ন।
উম, মোক সিদিনাখন সুধিছিলে মানুহ এতাই তিলৰ তেল আছে নেকি বুলি। বহুতে লগায়।
মোৰ এতিয়া মানে আৰু হেৰি হৈছে যে এতিয়া গৰমত মানে স্কিনটো বৰ বেয়া হৈছে দেখোন নহয়।
এ স্কিনৰ কথা।
মোৰ যে ঘা ঘামিলে অ' খজুৱাই থাকে ঘামিলে খজুৱাই থাকে যে, তাকে কিমান মানে নিম নিম চাবোনে ব্যৱহাৰ কৰি আছো। ইমান খজুৱাই গোটেই একে অ গাত লিপিত খাই থাকা লৈকে যদি কাপোৰ। পিন্ধিলো গোট একে খজুৱাই পেলাই ৰঙা হৈ আহে উম। হয়।
তাকে।
আকৌ ঘামি যাই, ঘামাতে আকৌ ধৰি ল হেৰি হল শুকাই গল ফেন বতাহ ললো।
খাত গাঠত আমি থাকো অকমান সময় তেতিয়া শুকাই যায়।
সেয়া শুকাই গ'ল আকৌ তাতে বালি চালি লাগে। লাগে ন গাত সেইবিলাকৰ পৰা খজুৱতি হয়। বা আকৌ হেৰি আজিকালি আকৌ এইবিলাক প্লাষ্টিকৰ যে চেডেল বিলাক ওলাইছে।
অ সেইবোৰতো একেবাৰে বেয়া।
একেবাৰে বেয়া আমাৰ বাৰ বিষে চেন্দেলযোৰ পৰা। মইহে ভাবিছোঁ সেই চেণ্ডেলযোৰৰ পৰা হৈছে নেকি ইমান
নহয় সেইটো সেইটো সেইটোয়ে কি কয় গম পাইছ না চ চকুৰো প্ৰব্লেম কৰে, আৰু ডাঙৰ মানুহে পিন্ধিলে প্ৰেছাৰৰ কাৰণে দিগদাৰ।
অ প্লাষ্টিকৰ যে। চেডেল টো কিবা কেনেকে বা বনাই অ কেনেকে বা। বনাই এ বাৰ্বিও একদম মানে একে হেৰি গোটেই গাটো খজতি। এতিয়া দে
ভৈখন এইটো প্লাষ্টিক নহয় ভৈখন ঘামি থাকেতো এতিয়া তাতে গৰম আৰুও।
অ, অ তাৰপিছত সেয়া বৰ্ণালী বাইদেৱে দিছিলে দু তাত। তেল আৰু এটা মলম এটা সেই দুটা লগাই।
নিদিবি নিদিবি এইবোৰ পিন্ধিবলৈ নিদিবি এতিয়া কাৰণ আমাৰ এতিয়া ভৰিখন চা ভৰিখনত তলোৱাত কিবা এখন কষ্ট। কষ্ট পালে বোলে মূৰলৈকে কষ্ট পোৱা যায়। গতিকে তলুৱাখনে যদি ইমান খিনি হেৰি ভ ভুগি থাকিব লগা হয়। ন।
উম উম।
আমাৰ উ শৰীৰটোৰ কাৰণে এনেও বেয়া।
কাৰণে মানে তাইক কৈছো। আইকেইদিন আকৌ পিন্ধিব নিদিয়া হোৱ। বা সেই তেলটো মলমটো ব্যৱহাৰ কৰি তেনেকুৱা তাই তাই ভাল পাইছে আৰু। এতিয়া খজতিটো নাই আকৌ মহে চহে খাই যে তাৰ আকৌ সৰু পোৱালি নহয়।
অ সৰু ল'ৰা ছোৱালীৰ অ সেইটোৱে।
পতকে টোপনিও যাই চগে তই। হেৰি কৰিবও নোৱাৰো ন উম।
বেয়া।
বাৰু হ'ব দে ন।
অ', ঠিক আছে দে হ'ব দে পিছত কথা